হেল্ল' অঁ শুনিছা তুমি শুনা পাইছা নাই
পাইছোঁ পাইছোঁ
অ কি কৰি আছিলা
অঁ আছিলোঁ এনেই মই খানা বনাই আছিলোঁ
অ অ বা তুমি খানাও বনোৱা
আজি কি বিষয়ত কথা পাতিম
অ আজি অসমৰ বানপানীৰ বিষয়ে কথা পাতো নেকি
অঁ ভাল বিষয় প্ৰায় প্ৰতিবছৰেই অসমত বানপানী হয়
অ তাকে ন বিশেষকৈ বৰষুণৰ বতৰত এ বহুত ঠাই পানীৰ তলত যায়গৈ
উম হয় বানপানীৰ বাবে বহু মানুহে ঘৰ এৰি নিৰাপদ ঠাইলৈ যাবলগীয়া হয়
তুমি ভাত খাই আছা নেকি
হয়
অ কথা পাতিব পাৰিবানে
অঁ পাৰিম পাৰিম
অ অ তাকেই তোমাৰ এতিয়া এইটো কি বহু পৰিয়ালে অস্থায়ী আহ শিবিৰত থাকিব লগগীয়াও হয় নহয় জানো বানপানীৰ কাৰণে
হয় বানপানীৰ আটাইতকৈ বেছি ক্ষতি ক্ষতি কৃষকৰে হয়
অ তাকেই উম ক্ষতি হয় আৰু মোৰ মতে কৃষকসকল আটাইতকৈ বেছি আহ ক্ষতিগ্ৰস্ত হয় নেকি
হয় খেতি নষ্ট হয় আৰু বহু এ পশু বনো হেৰুৱাবলগীয়া হয়
হয় হয় আৰু ৰাস্তা ঘাট দংঘল লাইক দলং বোৰো ক্ষতিগ্ৰস্ত হয়
হয় আ সেইবাবে উম আ সেইবাবে যাতায়াতত বহুত অসুবিধা হয়
উম উম বিদ্যয়ালয় আৰু কলেজো কেতিয়াবা বন্ধ কৰিব লগীয়া হয় নহয়
বানপানীৰ সময়ত এ উদ্ধাৰ কৰি দলৰ ভূমিকা বহুত দলৰ ভু আ উদ্ধাৰকাৰী দলৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ
হয় হয় তেওঁলোকে বহু মানুহক সুৰক্ষিত ঠাইলৈ স্থান্তৰ কৰে
হয় আহ আহ চইছ আ স্পেচ্ছাসকল স্পেচ্ছাসকলেও বহুত সহায় কৰে
অ অ খাদ্য পানী আৰু ঔষধ বিতৰণত তেওঁলোকৰ আহ অৱদান উল্লেখযোগ্য দেই
হয় বাৰু তুমি কেতিয়াবা বানপানীৰ ওচৰৰ পৰা দেখিছানে
মই উম দেখিছো দেখিছো আমাৰ আহ অঞ্চলত এবাৰ পানী যথেষ্ট বাঢ়িছিল
অ তেতিয়া কেনে কেনেকুৱা লাগিছিলে
অলপ ভয় লাগিছিলে দেই কিন্তু পিছত পৰিস্থিতি পৰিস্থিতি অ নিয়ন্ত্ৰণলৈ আহিছিল
অহ হয় বাৰু বানপানীৰ সময়ত কি কি‌ আহ সাৱধান সাৱধানতা ল'ব লাগে
নিৰাপদ ঠাইলৈ যাব লাগে আৰু চৰকাৰৰ নিৰ্দেশ মানি চলিব লাগে
অ আহ এম বিদ্যুতৰ বিদ্যুতৰ তাঁৰ অহ আৰু অ আহ বিদ্যুতৰ তাঁৰ আৰু গভীৰ পানীৰ ওচৰলৈ নাযাব লাগে
পানী বিশুদ্ধ কৰি খাব লাগে আক
হয় জৰুৰী ঔষধ আৰু পজো প্ৰয়োজনীয় সামগ্ৰী আগতেই সাজু কৰি ৰাখিব লাগে
হয় হয় ঠিকে কৈছা একদম
বানপানীৰ পিছত কি সমস্যা হয় বাৰু
উম বানপানীৰ পিছত তোমৰ বহুত বেমাৰ হয় তোমাৰ ৰোগ বেমাৰ বিয়পিব পাৰে আৰু বহুত ঘৰ মাটি ক্ষতিগ্ৰস্তও হয়
হয় আ আৰু সেইবাবে এ পৰিষ্কাৰ এ পৰি পৰিচন্নতা বহুত জৰুৰী
হয় হয় একদম একদম
তুমি কি ভাবা বানপানীৰ ক্ষতি এ কমাবলৈ আমি কি কৰি পাৰি
উম গছ গছনি ৰক্ষা কৰিব লাগে আৰু নদী নলা আহ নোঙৰা কৰিব নালাগে আৰু এই মান মানুহবোৰে ড্ৰেইনৰ বস্তু পেলাব নালাগে তেতিয়া। এটলিষ্ট জাম হৈ নাযায় ন ড্ৰেইনবোৰত তেতিয়াও বানপানী কমে বহুত
হয় হয় একদম সঁচা কথা। পৰিৱেশ সংৰক্ষ সংৰক্ষণ কৰি ৰাখিলে। কিছু পৰিমাণেই সহায় হ'ব।
হয় হয় একদম।
অ আশা- আশা কৰোঁ যে ভৱিষ্যতে বানপানী, ক্ষতি কমিব।
নিশ্চয় নিশ্চয় আমি সকলোৱে সচেতন হ'ব লাগিব।
সেয়াই বানপানীৰ, সময়টো সময়ত মানুহে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে বাৰু আপুনি জানেনে।
প্ৰথমে খাদ্য। খাদ্যয়ৰ মানে সেইটো হয়েই আৰু অ বিশুদ্ধ খোৱাপানীৰ সমস্যাও হয়।
হয় আৰু বহু মানুহে নিজৰ ঘৰ এৰি আশ্ৰয়। এই শিবিৰলৈ আশ্ৰয় শিবিৰলৈ যাবলগীয়া হয়।
হয় হয় একদম সঁচা কথা বিশেষকৈ। সৰু লৰা -ছোৱালী আৰু অ বৃদ্ধ সকলৰ বহুত কষ্ট হয় দেই।
হয় বাৰু গৃহপালিত গৃহপালিত জীৱ জন্তুবোৰো। বোৰকো নিৰাপদ ঠাইলৈ নিয়াতটো প্ৰয়োজনীয়।
অ অ ঠিক কৈছা। বহু কৃষকে নিজৰ গৰু- ছাগলী বচাবলৈ চেষ্টা কৰে।
বানপানীৰ বাবে স্কুল কলেজে স্কুল কলেজৰ। অ পঢ়া শুনাও ক্ষতি ক্ষতিগৃহ ক্ষতিগ্ৰস্ত হয়।
হয় হয় একদম সঁচা কথা। এতিয়া আমাৰ ওচৰতে কলেজখন বানপানীৰ বাবে বন্ধয়ে হৈ যায়। সেইটো কাৰণে বহুত কষ্ট হয় ষ্টুডেন্টচ তোমাৰ শিক্ষয়িত্ৰীয়ে হওঁক লাগিলে তোমাৰ আহ ছাত্ৰ ছাত্ৰী সকলৰো বহুত। বহুত বেছি অসুবিধা হয় অহা যোৱাতো অসুবিধা হয়। তোমাৰ ট্ৰেফিক বহুত হয়। আৰু কেতিয়াবা কেইবা সপ্তাহো বিদ্যয়ালয় বন্ধ থাকে।
হয় বাৰু তুমি কি ভাবা বানপানীৰ সময়ত সলোতকৈ গুৰুত্বপূৰ্ণ বস্তু কি?
মোৰ মতে জীৱন ৰক্ষা। সেইটোৱে চবতছেে প্ৰথমত আহে বাকী সকলো পিছত পোন্ধৰ। গঢ়ি তুলিব পাৰি। আৰু
হয়। বাৰু মানুহৰ সুৰক্ষাই প্ৰথম আহে। বাৰু চবতকে
বানপানীৰ সময়ত চৰকাৰে কি ধৰণৰ সহায় কৰে। তোমাৰ ফালে।
উদ্ধাৰ অভিযান উদ্ধাৰ অভিযান চলাই। আশ্ৰয় শ শিবিৰ। খোলে আৰু খাদ্য সামগ্ৰীও বিতৰণ কৰে।
হয় হয় চিকিৎসকসকলৰ দলো বহু ঠাইলৈ যায় দেই।
হয় বাৰু যাতে ৰোগ বেমাৰ নিয়ন্ত্ৰণতে থাকিব পাৰে।
হয় হয় বানপানীৰ পিছত আটাইতকৈ ডাঙৰ কাম কি তোমাৰ মতে।
ঘৰৰ ঘৰ দুৱাৰ। পৰিষ্কাৰ কৰা আৰু জীৱন পুনৰ। জীৱন পুনৰ স্বাভাৱিক কৰা।
হয় হয় বহু পৰিয়ালক নতুনকৈ আৰম্ভ কৰিবলগীয়াও হয় ন,
সেই সময়ত এ ইজনে সিজনৰ সহায় কৰিবলে বহুত, কৰাটো বহুত প্ৰয়োজনীয়।
অ ঠিকেই কৈছা সমাজে একেলগে কাম কৰিলে বহু, সমস্যা সহজ হৈ যায় কিন্তু দেই।
হয়। তুমি কেতিয়াবা বানপানীৰ বাবে সহায় সহায় আগবঢ়াইছানে।
পঢ়াইছো বাৰু এবাৰ বন্ধু বান্ধৱৰ লগত কাপোৰ আৰু শুকান খাদ্য সমগ্ৰ,
সেইটো বহু ভাল কথা।
অ তাকেই, ধবাদ সৰু সহায়েও বহু মানুহৰ উপকাৰ হয় বাৰু,
উম উম আৰু অসমত বানপানী হ'লেও মানুহে সাহসক হেৰুৱাব নালাগে।
অ একদম একদম। সাহস যে কেতিয়াও হেৰাব নালাগে মানুহে পুনৰ নিজৰ ঘৰ সংসাৰ। পঢ়ি তুলিব পাৰিব কিন্তু সেই সাহসটো থাকিব লাগিব আৰু
হয় এই সাহস আৰু ধৈৰ্যই অসমৰ মানুহৰ, বিশেষ কৰি তোলে।
অ অ মইয়ো সেইটোৱে ভাবো।
আশা আ কৰো আ, আশা কৰোঁ যে ভৱিষ্যত উন্নতি উন্নত ব্যৱস্থা আৰু আগত আগতে কিয়াকৈ আগতীয়াকৈ। সতৰ্কতা সতৰ্ক হৈ জীৱনটো ক্ষতি কৰিব এ, ক্ষতি আৰু কৰিব।
অ তাকে তাকে তাকে আশা থাকিল। জ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত বহুত জীৱন ৰক্ষাও কৰিব পাৰোঁ যাতে আমি সকলোৱে।
সেইটোৱে আ বানপানী খবৰ। বানপানীৰ খবৰ সাধাৰণতে কেনেকৈ পোৱা।
মই টেলিভিজন। বাতৰি কাকত নাইবা মোবাইলত মানে। তেনেকেইে আজিকালি খবৰ পাই যাও আজিকালি মোবাইলটো খুলিলেই, কিবা এটা খবৰ পায়ে যাওঁ সোনকালে।
ময়ো এতিয়া সামাজিক মাধ্যমতে বহু তথ্য পোৱা যায়।
হয় হয় কিন্তু সকলো তথ্য বিশ্বাস কৰাটো উচিত নহয় দেই।
ঠিক কৈছে কেৱল অ, বিশ্বাসেই বিশ্বাসেই উৎসৰ উ
হেল্ল',
অঁ হেল্ল' অঁ অঁ মই কৈছিলোঁ যে কেৱল বিশ্বাসৰেই বিশ্বাসেই উৎসৰ খবৰহে মানি ল'ব পাৰি মানি চলিব লাগে
অ তাকে তাকে একদম একদম বানপানীৰ সময়ত বহু লোকে তোমাৰ আহ স্বেচ্ছাসেৱক হিচাপে মানে কাম কৰে
হয় এওঁলোকে নাও লৈ মানুহ উদ্ধাৰ কৰে আৰু খাদ্য বিতৰণ কৰে
হয় হয় তেওঁলোকৰ কাম সঁচাকৈয়ে প্ৰশ প্ৰশংসনীয়
সঁচাকৈ বহু নিজৰ জীৱনৰ বিপদ বিপদ লৈ আনক সহায় কৰে
একদম একদম বানপানীৰ সময়ত শিশু আৰু বৃদ্ধ সকলক যত্ন ল'ব লাগে নহয় জানো
হয় বাৰু
অ আজি ভাল লাগিল তোমাৰ লগত কথা পাতি দ বহুত ভাল বহুত ভাল বিষয় এটা কথা পাতিলো
দিয়া ঠিক আছে
অ ঠিক আছে দিয়া আকৌ কথা পাতিম বাই বাই
বাই বাই